হেল্ল'
হেল্ল' অ' কি কৰি আছে? এইয়া মই এনেই বিচনাতে শুই আছো আৰু। তুমি কি কৰি আছা?
মই এই শুইয়ে আছিলো, বৰষুণ দিছিলে যে। এই ঘৰপৰা ওলাই যাম বুলি ভাবিছো, ভাবিছো আপোনাক ফোন এটা কৰো ওলাই যাম বুলি, বৰষুণ দি আছে।
পিছে এ বহুত বৰষুণ দি আছিলে অথনি, এতিয়া আৰু অলপ কমিছে, হ'লেও যথেষ্ট পৰিমাণে দিয়ে আছে এতিয়াওঁ।
এই বহুত বৰষুণ দি আছে এতিয়াওঁ। আ আপোনা ফালে নাজানো আৰু।
এই নাজানো। আমাৰফালে কিন্তু হে বেয়াকে হেৰি পাহাৰে ৰখাই দিছে। অ' আমাৰ ফালেও তেনেকুৱা হৈছে বাৰু। ভালে হৈছে দিয়া, অকণ বৰষুণো দিয়ক। অকণমান যদি ঠাণ্ডা পেলাই, পেলাওক যিহে গৰম দিয়ে।
উম' সেই সেইটো কথা হয় বাৰু।
উম' দিনত এতিয়া টিকা ফটা ৰ'দ দিব। একদম ৰাতি হ'লে বিৰাট ৰাতি হ'লে বৰষুণ, একে ঠাণ্ডা, গৰম পুৰা একেবাৰে কি হৈছে, ধৰিবই পৰা নাই।
এই একে চব মিলাই দিয়ে, ঠাণ্ডা, গৰমো। দিনত ৰ'দো দিয়ে, দিয়ে একে গেহেৰা ৰ'দ দিয়ে।
কি আগে গেহেৰা ৰ'দ দিয়ে। উম' শুনাচোন কথা এটা কওঁ?
কওঁকচোন?
আজি অকণ মানে স অলপ মানে মই ওলাই যাওঁতে আবেলিকে সৰু পোৱালি কেইটামানে খেলি থকা দেখিলো স্কুলত।
অ'
আমাৰ ধৰা, আমাৰ যোনখন একে এল পিছ বিদ্যালয়খন যে যোনখন, অ-অ-অ, সেই একদম মোৰ মানে, তাতে সৰু পোৱালি কেইজন মানে খেলি আছিল ন গোটেই কেইটা
হয়-হয়।
কিবা এইবোৰ মনত পৰি গৈছে, আগতে আমি এনেকে খেলিছিলো, কৰিছোঁ।
অ-অ, উম' আমি বালি জালিজাতে বাৰতা বজাতে ওলাই আহো ডাইৰেক্ট।
তই যে ওলাই আহো ডাইৰেক্ট, সেইটোৱেতো চাইকেল-টাইকেল চলা, কিমান চাইকেল চলাই পৰহি দিনাখন, এইবিলাক কথা পুৰা মনত পৰি গৈছে।
অ, স্কুল পা গৈ যে
অ, স্কুল পা গৈ যে একে বেগ থৈ, লগে-লগে ভাত খাই গৈ, ফিল্ডত উলাই যাম একেলগে। এইয়া খেলিবলৈ যোৱা হওক বা মাষ্টৰ মাষ্টৰনী মাজত বিলাক শিক্ষকসকলৰ বা পিতন খাইছিলো, কাম কৰি। ধেমালি কৰি, এইবিলাক যি-টি কৰি, কিমান যে কি কৰিছিলোঁ। এইবিলাক একদম সৰু কালৰ কথা সকলো তাকে মানে মনত আহি গৈছে, বেয়াও লাগিছে, সেইবোৰ কেনেকুৱা আছিলোঁ। তাকে
এই মানে কি জানা, আমি ভাবো এতিয়া আমি আমাৰ সৰুকালটো লাগে বুলি, কিন্তু আমি ভাবোঁ ডাঙৰ কাল, ডা ডাঙৰ হ'লে দিগদাৰ, সৰু
ডাঙৰ হ'লে দিগদাৰ, স-সৰুতে লাগে
আমাৰ ডাঙৰ হ'লে, বেয়াহে আমি।
ত প্ৰথমতে সৰুতে যেতিয়া আছিলো, তেতিয়া ভাবিলো সেইটো-সেইটোৱে, তেতিয়া সৰুতে ভাবিছিলো, ধৰা তোমাৰ কেতিয়া ডাঙৰ হ'ম, কলেজ পঢ়িম, তাৰপিছত হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত বাইক বাইক লম, কিবা কৰি মোবাইল ল'ম, বেলেগত যাম। সেইবিলাক ভাবিছিলো কিন্তু এতিয়া এতিয়া-এতিয়া যিমান মানে দিনক-দিনে ডাঙৰ হৈ আহিছো, সিমান মানে আমাৰ সৰু কাল বিলাকলে মনত পৰে বা খেলিবলে মন যায়া বাৰু, ফুটবল-চুটবল খেলা হওঁক বা ক্ৰিকেট যি-যি সৰু
তেতিয়া সৰুতে ভাবিছিলো, কিন্তু এতিয়া ডাঙৰ হলোঁ যে ডাঙৰ হ'লো সেইবিলাক মন নোযোৱা হ'ল আৰু এতিয়া আমি ক'ত এতিয়া খেলিবলৈ মন যাব এলাহ হ'লো এ। এলেহুৱা হ'লো মস্ত।
নহয় নহয় খেলিবলে মন মোৰ কেতিয়াবা কেতিয়াবা যায়ও ধৰা যেতিয়া তেতিয়া দেখো কিন্তু ধৰা কিন্তু খেলিবলে আমাৰ নোৱাৰো। কিছুমান কামৰ কাৰণে ধৰা যাব লগা হয়, দেখিলেও ধৰা সেইবিলাক বেয়াও লাগে। বা আজিকালি এইটো আগৰ নিছনা। এ পোৱালীবোৰ কিবা হৈছে আৰু আজিকালি দিনক দিনে কি জানো শিক্ষক শিক্ষয়িত্ৰীক সন্মানো নকৰে।
উম, এই আগতে কি জানো আগতে আমি যেনেকুৱা শিক্ষ শিক্ষক ভয় কৰিছিলো এতিয়া এতিয়া কোনো পোৱালিয়ে ভয় নকৰে।
কৰি ভয় নকৰে, সেইটোৱেটো আগৰ ছাৰহতে কেনেকুৱা ষ্ট্ৰিক্ট আছিলে হয়নে নহয় তুমিটো পাইছে এইবিলাক একেলগে পৰিছিলো যিহেতু, আজিকালি বিলাক কি হৈছে জানো একো কাৰো কথা না ভাৱেও নুশুনেও,
উম, আগতে আগতে আমি এদিন স্কুল নগলে পিছদিনাখন স্কুলত কানত থৈ দিয়ে।
উম, সেইটোৱেটো, এতিয়া ভাবি আছ ছোঁ, জানো কি হ'ব এতিয়া?
এ মানে কি জানা এতিয়া আমি চবে কামত সোমাই গ'লো না, একো বাৰে ভাবিব। টাইমে নাই কামত কামৰ চিন্তা এইবিলাক কথা ক'ত ভাবিব পাৰিবা।
সেইতোটো হয় বাৰু একেবাৰে কামৰ কাৰণে একদম
উম, নিজৰ কষ্ট কৰিবলৈ ধৰা কিবা এটা ভাল
উপাৰ্জন কৰি অকল মই এতিয়া সেইটোৱে ভাবি থাকিবলগীয়া হৈছে। আগতে না কিবা বস্তুৰ চিন্তাৰ ভাৱনা আছিলে, আগতেতো এ কো, চিন্তা নাছিলে যি কিবা কাম কৰিলে কৰিম নকৰিলেও নাই বিন্দাচ খেল ধেমালি, এ পাঁচ দশ টকা দিয়া আৰু লৈ যাও, সেইটোৱে। সেইটোৱে খেল ধেমালি কৰাটো আৰু আমাৰ, স্কুল যোৱাটো টিউচন যোৱা তাৰ বাহিৰেনো কি আছিলে হয় নে?
একো নাই, একো নাই, আবেলি আবেলি চাক
আবেলি চাইকেলখন লওঁ আৰু টিউচন যাওঁ আকৌ সন্ধিয়া পাঁচ টকাত মিমি খাওঁ হৈ গ'ল। সেইটোৱে এতিয়া আৰু, সেইবিলাক দিন নাই আৰু এতিয়া সকলো সময়তে পইচা আজিকালি যিহেতু চব বস্তু পইচাৰ অবিহনে একোৱেই নাই হয়নে নহয়? পইচাই মেইন হৈ গৈছে চাব গ'লে, উম, সেইটোৱেটো। বহুত তেনেকোৱা পাইছো আৰু, মই ধৰা ভালে নহয়, দিয়া ভাল ভাল আৰু আছো আৰু কি ক'ব বেয়া বুলিটো কব নোৱাৰোঁ। ভাল বুলিয়ে ক'ব লাগিব, তোমাৰ কোৱা? মই কামতটো মানে তোমাৰ এনেকে, হেৰি মানে ধৰা তোমাৰ চৰ হেৰি নহয় আৰু, তোমাৰ টেম্পৰাৰী হিচাপে ধৰা কাম এটা কৰি আছোঁ। স্মাৰ্ট মিটাৰৰ ওপৰত হে, তাৰ লগতে কল হেৰি এতিয়া, স্মাৰ্ট মিটাৰ ইনষ্টলেশ্যন কৰি আছোঁ, মানে ধৰা নত যোনটো এতিয়া মিটাৰটো সেইবিলাক জেগাই জেগাই লগাই আছোঁ।
অ', অ, মানে মোকো মইয়ো কাম এটা সোমাম বুলি ভাবি আছিলো, কিবা কিবি আছে নেকি কাম চাম?
নেকি কাম চাম, কাম চাম মানে তুমি
অ', অ, বুজিছোঁ বুজিছোঁ।
তোমাৰ কাৰণে বিপদজনক।
অ', অ,
বুজিছা, অ, কাৰণ ধৰা তোমাৰ কথাটো এনেকুৱা হৈ যায় তুমি কাম টো কৰিবা হয়, কিন্তু তাৰ দৰে কিবা বস্তু ভালকে নাজানা ধ কৰি দিলে খেলি মেলি তুমি চলি যায়, তাতে বহুত
অ এইটো হয় বাৰু এতিয়া মানে কি জানা এইটো বসয়ত এইটো এইটো বয়সত মানে মানে কিবা এটা কাম এটা কৰিব লাগিব, ঘৰ এনে থাকিলে মানে চবেই কথা শুনি থাকিবলীয়া হয় না ইমান ডাঙৰ হয় এতিয়ালৈকে একো কাম এটা
ইমান ডাঙৰ হৈ একো কাম এটা কৰা নাই, সেইটোতো হয় বাৰু তুমি বয়সতো চব কৰিবলগীয়া হবই কিবা কিবি, ক কাম কৰি থাকিলে ভাল আৰু সেইটো হয় বাৰু কিবাটো কিবা এটা কৰি থাকিবই লাগিব ন, নহলেতো ক'ত চলিব
বাকী হেৰি ভাবিছিলো গোটেই বহু দিন লগ নাই, কিবা খানা চানা এটা খাম বুলি ভাবিছিলো
বিছিলো ওলোৱা খানা এটা এনেও বহুত গৰম পৰি আছে ন গৰমৰ কাৰণে ধৰা গা চা ধুব কৰিবও পাৰোঁ
অ মানে আগৰ লগৰ কাকোৱে লগ নোপোৱা হ'লো নহয় চব কামত বিজি এতিয়া ভাবিছো চবেই এদিন গোট খাই কিবা খানা এটা খাওঁ বোলো ভালকে
ভালকে, অ, পাৰা যায় খালি তোমাৰ দেওবাৰ এটাত হ'ব লাগিব ন নহলে খানাটো তো নহ'ব কাৰণ তোমাৰ সকলোবোৰ কামত বিজি থাকে ময়ো থাকো, তুমিও থাকা বা চব মানে চবদিনাখন মানে নোৱাৰে ন খালি দেওবাৰ দিনটো চবৰে ছুটি থাকে সেই কাৰণে দেও বাৰ দিনটো, মই কম দে আৰু গোটেই খিনি মিলি পেলাই কথা এটা পাতো দেওবাৰে ব্তাই খানা এটা খাব পাৰো হ'ব কে
পাৰি পাৰি।
কি কোৱা?
বাকী মই তোমাক এই বিশেষ কাম এটা কাৰণে
কাৰণে ফোন কৰিলো বাৰু, অ কোৱাচোন কোৱা?
এই হেৰি আপোনালোকৰ এনেকুৱা এককাৰণে কোনোবা হেৰি পোৱালি আছে নেকি এনেই আমাৰ মানে মোৰ ধৰ আমাৰ ঘৰতে মানে কিবা ত দোকান -দোকানত থাকিব পৰা পোৱালি আছে নেকি?
পোৱালি আছে নেকি? অ আমাৰ ঘৰৰ ওচৰত তেনেকে আছে বাৰু দুজন আছে, এতিয়া তুমি কাক ল'ব বিচাৰা?
নহয় মোক মানে ভাল এটা লাগে, খালি কোন আছে এতিয়া কক নাম কেইটা কলে গম পালো হয়।
অ, মানে দুজন আছে এজন আছে ৰিংকু ৰেহমান।
অহ।
আৰু এটা আছে হেৰি
অ, মই মা দে শুনিছিলো এই গোপাল নামৰ কথা শুনিছিলো কিন্তু মোৰ তাক ৰাখিব ভয় লাগে, সি মানে কিবা চুৰ টোৰ কৰে বোলে।
অ কপালে চুৰ-টোৰ কৰিব নোৱাৰে নাজানো আৰু কি হয় তুমি খালি এটা কাম কৰা মই কিবা এইবিলাক চব নহয় ন মই কিবা এটা মিলাই দিম ভাল এজনক দি দিম তুমি তাতে ৰাখিব পাৰিবা
বাকি ৰিংকু নম্বৰটো
ৰিংকু নম্বৰটো পালে নহয় ন ৰিংকু নম্বৰ অ ৰিংকু ৰহমান বাৰু ঠিকে আছে এইবিলাকত সি ধৰা কাম বিলাক ভালেকে কৰে আৰু বাকী ধৰা তাৰ পৰা তুমি একো কমপ্লেইন নোপোৱা। আৰু এটা আছে বিটু আলী বুলি। তাকো ল'ব পাৰা কিন্তু সিও বেয়া নহয়, সিও কাম - চাম বিলাক ভালেই কৰে। বস্তু সস্তু ডাঙিব পাৰে হাজিৰাও ভালকে কৰে মজদুৰি কৰিয়ে আছে বাৰু এ বুজ দিয় আছে।
অ মানে সি চছমা পিন্ধে ন?
কোৱা। অ সি চশমা পিন্ধে অহ।
এই সেইটো অকণ দিগদাৰ হব মানে মোৰ হিচাপত লাগিছিল। হিচাপত মানে জনা পোৱালি লাগিব, জনা পোৱালি মানে এনেকৈ
অ তোমাৰ তেনে হৈ যাব মই চাই দিম ৰবা।
চাই আছে এ মোৰ এই বিৰু নামৰ বিৰো নামৰ পোৱালিটো মানে লাগিছিল। সি পোৱলিটো অকণ ভাল আছে।
মই পোৱালিটো মই ভাল আছিলে বীলু নামৰ পোৱালিটো। অ এ হ'ব, সেইবিলাক মই মিলাই দিম আৰু। বাকী তোমাৰ এতিয়া ব্যৱসায় কিহৰ ওপৰত চলি আছিলে?
ব্যৱসায় মই এতিয়া প্ৰথমে গেলামাল দোকানখন খুলিলো। তাৰপিছত আকৌ মই নদীত এনেকে মাছ চাছ দিছো বাৰু। মানে আমাৰ নিজৰ পুখুৰীত।
অ অ ঠিকেই আছে, ঠিকে আছে। এইবিলাক কিবা কিবি সৰু সুৰাকে কৰি থাকা আজিকালি সৰু সৰুকে মানুহ গ তে কোনোবানাখন উঠি যাবা আৰু। তেনেকেই চবে আগবাঢ়ি বাঢ়ি গৈ আছে।
মই এই‌বাৰ
এইবাৰ আমাৰ পুখুৰীত চেঙেলী মাছ দিম বুলি, অ চেঙেলী মাছ দিব পাৰা বাৰু। বেয়া ভাবা নাই তুমি খালি তাৰ কাৰণে এটা বেলেগ এটা পুুখুৰী খান্দিব লাগিব। কাৰণ ডাঙৰ পুখুৰীত এইবিলাক মাছবোৰ সোনকালে ডাঙৰ নহয় ন।
অ এনেই তুমি এ চেঙেলী কিমান মান দিলে ভাল হব? কিমান কিমান কেজি মান দিলে মোৰ প্ৰফিটটো ওলাব চেঙেলী মাছ?
তুমি চেঙেলী মাছ চোৱা, ডিম যদি তুমি ভাবিছা তেনে এ দিয়া এক কুইণ্টেল মান পেলাই দিয়া পোনা।
অ অ মানে মোৰ এই পুখুৰী কাৰনে ৰজা লাগিব তুমি এই বিলু
চাব গ'লে তুমাৰ ধৰা দচ পোন্ধৰ কেজি এটা পেলাই দিব পাৰা।
আৰু তুমি এই বিলু নামৰ লৰাটোক ক'বাচুন। তাইক মানে মই পুখুৰী ৰাখিব লাগিছিল।
অ বিলুক কম দিয়া মই। পুখুৰীত আহ তুমি ভালকে সৰু ঘৰ এটা বনাই লবা আও।
নহয়, নহয়, এ তাৰ সি চাংঘৰত থাকিলে হব বাৰু এই তাৰ কাৰণে চাংঘৰ বনাই দিম বাৰু মই।
অ তাৰ চেঙেলী পোনা খিনি বহুত বোলে কলা কলা একদম তোমাৰ বাহিৰৰ চেঙেলী।
অ নাই মোক কিনিব ভাল চাই বাকী মানে মোৰ বাকী মই বেলেগ এটা পোৱালি ৰাখিম মানেই। পোৱালিটো মাজত মই পুখুৰীৰ পৰা মাছ চুৰ কৰিছে বুলি শুনিছিলো সেইকাণে মই তাক ৰাখি ৰাখিম বাও তাৰপৰা বিশ্বাস নাই লগতই ৰিংকু বৈশ্যক ৰাখিম বুলি ভাবিছোঁ।
অ ৰাখিব পাৰা বাৰু সিও বেয়া নহয়। কিন্তু তুমি চেঙেলী মাছটো উঠাবা ক'ৰ পৰা?
মইতো মই মানে মই আমাৰ চিনাকি মানুহ এটাক সুধিব লাগিব। সুধি পেলাই তোমাক কম ক'ৰ পৰা উঠাম।
তুমি আমাৰ ভগৱান চুকৰ হেৰি কি কয় চেঙেলী স্পেচিয়েলিষ্ট এজন আছে তেওঁৰ পৰা তুমি লব পাৰা কিন্তু দেই চাই মেলি।
অ উম কোনবা এতিয়া?
নামৰ সহ তুমি চিনি নাপাবা। মই তোমাক বেলেগ এদিন মানে লগ পাই পেলাই তেওঁৰ লগত কথাটো পাতাই দিম দিয়া ওলাবা। পাছত ধৰা তোমাৰ যদি ভালে খিনি সিহঁতৰ পা ল'ব পাৰিবা। কাৰণ মানে ধৰা এ নদীৰ পৰা মাল উঠাইতো, ত তাৰ মানে ভাল ভাল বস্তু তুমি পাই যাবা। সেইকাৰণে তুমি যদি অলপ ধৰা ব্যৱসায়টো ভালকে কৰিম বুলি ভাবিছা তেনে অকণমান তুমি তাতে লাগা তেতিয়া তোমাৰ ব্যৱসায়টো অলপ ভালকে আগ বাঢ়িব আৰু। নহলেতো আৰু তোমাৰ পিছতো আৰু তোমাৰ একোফালে নিমিলিব ধৰাচোন।
উম বুইছো বুইছো। বাকী মই তোমাৰ এনেকৈ জনাম বাৰু পুখুৰীটো পুখুৰীটো খন্দাৰ সময়ত। তোমাৰ এনেকৈ চিনাকিখিনি আছে নহয়, মানে মই মাটিটো বেলেগত পেলাব লাগিছিল তাপৰা খান্দি।
মানুহ আছে, তুমি টেনচন নলবা। মোৰ ঘৰত এনেকা কাৰণ মানে ঘৰৰ ওচৰৰ মানুহে‌ বনাইতো। সিহঁতে এনে ৰুমত মাতি দিম বুলি কৈ আছে। যদি তুমি লোৱা তেনে মই মিলাই দিব পাৰিম মোৰ ঠাই তোৰ ফালৰ পৰা মাল টানি আছেতো। তাৰ তেনে মই তোমাৰ পৰা মিলাই পেলাই দিম আৰু কিবা এটা। তোমাৰ পৰাই ৰাখি দিম আৰু তেত তুমি চিন্তা কৰিব নালাগে। হ'ব তুমি মোক জনাবা খালি মানে মোক ফিক্সটো জনাবা নহলে বেলেগৰ থাকিব লাগিব পাৰে যে, অ, হ'ব, হ'ব, মই কাইলৈ জনাই দিম দিয়া। কিমান টেলাৰ ভালে খিনি লাগিব চাগে
উম, উম, বাকী তুমি মোক মানুহটোৰ লগত কথা পাতিম মোক জনাবাচোন মানুটোৱে লয় নলয় কোৱা তুমি মোক, কেতিয়া‌ মানে জনাব পাৰিবা, কালি পৰহি মানে জনাব পাৰিবা নেকি?
কাইলৈ জনাম দিয়া কাইলৈ, কাইলৈ পুৱা ফোন কৰিম তোমাক ন' বজাত।
কাইলৈ পোৱা ফোন, কাইলৈ তুমি-তুমি মোক ন' বজাৰ পৰা দশ বজা ত্ৰিশ মানত ফোন কৰিবাচোন।
অ' ঠিক আছে হ'ব মই তোমাক কাইলৈ জনাম দিয়া, কাইলৈ মই মোৰ লগত ওলাবা কাইলৈ কথা পাতি আহিম গৈ লাগিলে মানুহজনৰ ঘৰত গৈ।
তুমি হেৰি বিৰুৰামো হতক সুধিবাচোন বিৰুৰাম হত পাৰিব নেকি?
অ মই সুধিম সুধিম বাকী তোমালোকৰ এতিয়া এই গা খীৰত যে ব্যৱসায়টো কৰি আছিলা এতিয়া কৰিছা নে নাই?
অ', গাখীৰ বি-বিজনেছটো চলি আছে বাৰু।
তোক ইমান কেইখন দোকানত বিচাৰে এনে তুমি।
এতিয়া মই তিনিশমান দি আছো মানে মই প্ৰথম কালি পূৰবী ৰাখিছোঁ ছেকেণ্ডটো আমুল তাজা।
নহয় নহয় তোমালোকৰ ঘৰৰ যোন টো যে মই যে কৈছিলো গাখীৰৰ যোনটো ঘৰৰ গৰুৰ বিজনেচটো কৰি আছা তুমি যদি খেত‌ টো যদি, মানে মোৰ এতিয়া নতুন নতুন দোকান কেইখনমান খুলিছে ন'। তাত যদি দিম বুলি ভাবিছা তুমি কিন্তু দিব পাৰা সেইটো। তাতে মানে ভালে খিনি গাখীৰ লাগিব বুলি মোক মানে জনাই আছ চিলে মোৰ ভাব, মই ভাবিছিলো চাগে তুমি নকৰিবা নেকি, মানে কিন্তু তুমি এতিয়া যদি যিহেতু কৰিম বুলি ভাবিছা তেওঁলোকক দিব পাৰিবা কিন্তু যদি চেচ
নাই কৰিম কৰিম তুমি মোক কননেক্সটটো লগাই দিবা, তেতিয়াহে মই গাখীৰ দিব পাৰিম এতিয়া।
অ', অ, হ'ব হ'ব, আমাৰ কলেজৰ ওচৰতো দুই তিনিখন মান দোকান এনেকুৱা আছে যোনবিলাকক মানে ধৰা তোমাৰ এইবিলাকৰ দৰকাৰ হয়, গাখীৰ চাখীৰৰ। সিহঁতৰ তাত যদি তুমি কৰিম বুলি ভাবিছা তেনে সিহঁতৰ তাতো ৰাখিব পাৰ মই ভালে খিনি বস্তু ৰখাই দিব পাৰিম তুমি যদি কৰা, আৰু শুনাচোন হেৰি এইটো কি কয় তোমাৰ মানে ট্ৰেক্টৰ এতিয়া খালী আছে নেকি? আছিলে আছে, লাগে নেকি? মোক মানে লাগিছিলে অলপ বস্তু, মানে ধৰা তোমাৰ এইবিলাক কঠিয়া চঠিয়া নিব কাৰণে মোৰ অলপ জেগা, মানে গাড়ী মোৰ কমি আছে।
অ',
সেইটো কাৰণে মানে মোৰ গাড়ী এখন গৈয়ে আছে মোক আৰু এজনে বিচাৰি আছিলে মানে তাৰ লগত যদি তুমি, ভাবা তেনে কিন্তু তুমি কামটো কৰিব পাৰা মোক ট্ৰেক্টৰ বিচাৰি আছে, চা তোমাৰ সুবিধা হ'ব মানে মোৰ
মোৰ জে চি বিও আছিলে দাম্বাৰ -দাম্বাৰো আছিল দুই তিনিখন মান জে চি বি দুখন মানো আছিলে।
অ', তুমি সেইকেইখনো লগাই দিব পাৰা সিহঁতৰ লগত যদি তুমি পুখুৰী খান্দিম বুলি ভাবিছা ন তেনে পু খুৰী খান্দোতো মানে তোমাৰ, একো ধৰা হেৰিও নহ'ব কাৰণ তোমাৰ গাড়ীও আছে দা জে চি বিও আছে চব লগাই দিয়া পুখুৰী মোৰো মোৰো মানে খুড়াই কৈ আছিলে যে আমাৰ ফিচাৰী খান্দিম বুলি, খালি সমাজখন বহি পেলাই কথা পাতি ল'ম বুলি কৈ আমাৰ পতা মানে হোৱা নাই, যদি হৈ যায় তেনে কিবা এটা কোৱা মই তোমাক যিমান দাম দি নহয় নহয় মানে কথাটো পাতা হোৱা নাই যে এতিয়ালৈকে, যেতিয়া কথাটো পাতা হ'ব তেতিয়া মই তোমাক জনাম দিয়া, তুমি চিন্তা কৰিব নালাগে। বুজিছা, এইকেইদিন মই ঘৰতে আছে ভাবিলো মই তোমাকে লগাই দি নেকি সেই কামটোত। অ', হ'ব-হ'ব, একো নাই হেৰি আৰু কি কয়? হেৰি, হেৰি শুনাচোন আৰু এটা তোমাক কথা কও?
কওঁকচোন
হেৰি এইটো কি কয়? মানে মোৰো আৰু এটা ব্যৱসায় এতিয়া মই কৰি আছোঁ। হয় কি ব্যৱসায়? মানে মোৰ ফাৰ্মৰ কাৰণে ব্যৱসায় মই এনেকে কৰি আছো। মই অলপ মা মাটি মানে ভালে খিনি আছিল তো পিছফালে, তাতে মানে মই ফাৰ্মৰ কাৰণে অকমান লাগো। আৰু ধৰা ভালে ব্যৱসায় এটা আৰম্ভ কৰি-কৰি গৈ আছো এতিয়ালৈকে।
হয়-হয়।
হয়। মানে মই গাহৰি আৰু ব্ৰইলাৰ আৰু মানে ধৰা যোনটো সোনালী মুৰ্গীটো যে নতুনকে আহিছে যে, লোকেলৰ নিচিনা লাগে দেখাত।
উম' ন আফ্ৰিকান টো, জানো আফ্ৰিকান টো।
সেইটোৱে কৰিম বুলি ভাবি আছো মানে, সেইটো কৰিলে ধৰা তোমাৰ মানে এইবিলাক আৰু বহুত চেল গৈ আছে। আৰু ধৰা তোমাৰ, মোক বহুত মানুহে কৰি আছে যে, সেইটোৰ ওপৰত ব্যৱসায় কৰিলে মানে ভালে খিনি পায়।
কৰিবা কোৱা, মানে মই আ পাৰ্টনাৰশ্বিপত খুলিলে, আধা পইচা মইয়ো দিলো হয় তোমাক।
অ, সেইটো। সেইটো ভাবিই তোমাক মানে মই সেইকাৰণে আগতে জনাইছো, মইতো কাকো জনোৱা নাই। তোমাক তোমাকে জনাইছো মাত্ৰ। সেইটো জানা মই কৰিম একেলগে। অ' অ'কৰিম দিয়া। কামটো আৰম্ভ কৰি লওঁ, মই প্ৰথমতে আমাৰ পুখুৰী খান্দা কামটো হৈ লওক, তাৰপিছত। তুমিয়ে মই মিলি পেলাই ধৰা, ভালকে এইটো বিজনেছৰ ওপৰত ধৰা, ভালকে ব্যৱসায়টোৰ ওপৰত কথা পাতি লওঁ। যদি আমাৰ সেইটো হৈ যায়। মই তোমাক জনায় বাৰু কৰিলে। উম' যদি আমাৰ এইটো ওপৰত যদি ব্যৱসায়টো হৈ যায়। তেনে ধৰা তোমাৰ, আমাৰ ভালে খিনি এটা চাইড বিজনেছ মানে ব্যৱসায় এটা আমাৰ হাতত থাকিব। আৰু আমাৰ মানে পইচাৰ তেনেকে একো অসুবিধা নাই।
উম' গম পাইছো, গম পাইছো। তুমি আৰু তুমি ভাল কথা ভাবিছা, এইটো মই বাৰু তোমাক চিয়ৰটো জনাম, কোনদিনাখন কৰিম।
উম' আৰু তুমি মোক আৰু এটা কথা জনাবা হা, যে তুমি এইটো কৰিবা যে গাখীৰৰ মানে তুমি দিব পাৰিবা নাই আৰু কিমান লিটাৰ দিব পাৰিবা, সেইটো মোক জনালে ভাল আছিল। এতিয়া-এতিয়া মই হোটেলৰ একট্ৰিভিটিত আছো। মোৰ হোটেলৰ মই কমেওঁ, এদিনত কমেওঁ মই দহ বাৰ লাখ একট্ৰিভিটিত দিয়ে।
তোমাক এতিয়া কিমান লাগে বা?
লাগে বা মোক মানে নহয়-নহয় সেইখনত দি আছা, মোক মানে আৰু ধৰা, তোমাৰ মোৰ তিনিখন চিনাকি চিনাকি আছে ন, সিহঁতৰ ডেইলি চাগে আৰু বাৰ লিটাৰ মান লাগিব।
উম-উম, বুজিছো-বুজিছো'।
সেইকাৰণে মানে মই ভাবি আছো, যদি তুমি দিব পাৰা, তেনে তেওঁলোকৰ লগতে মিলি পেলাই মানে কামটোক কৰিলে আমাৰো সুবিধা আছিলে, ধৰা তোমাৰো কিবা এটা চাম, মোৰো কিবা এটা মিলাই ল'ম আৰু সিহঁতৰ
অ' মানে কি জানা, শুনা মোৰ এতিয়া মানে ত মোৰ টোটেল মিলাই এইয়া গৰু দুজনী, তিনিজন আছে। মোৰ ত্ৰিশ লিটাৰ মান গাখীৰ দিয়ে।
অ' হয় নেকি?
অ'
তেনে তুমি যদি বাকী খিনি মিলাব পাৰা মোৰ লগত তেনে মিলোৱা, তেনেহলে আমি দুয়োটা ধৰণে লাগি কৰি কাম এ আৰম্ভ কৰি দিওঁ ন সেইটো কামতো, এ হ'ব। এইফালে ভালে তুমি যদি মিলাব পাই তেতিয়াহ'লে তোমাৰ লাভ হৈ থাকিলে, মোৰ লাভ হৈ থাকিলে। সেইটোৱে, সেইটো কাৰণে মানে ভাবি আছো, অলপ লাগিল লও নেকি কামটো, কিবা এটা আৰম্ভ কৰি যাওঁ। উম, কৰা-কৰা, ভাল ভাবিছা তুমি। সেইটোৱে, বাকী এতিয়া ধৰা, তোমালোকৰ ভাত পানী বনাইছে নাই? অ-অ, কি ক'লা? ভাত পানী বনাইছে নাই? এনে বনাই আছে, বৰষুণ দি আছিল যে, মায়ে ক'লে ভাত অকণ দেৰিকে বনাম ৰ। অ, অ।
সেইকাৰণে অকণ
অ ঠিকে আছে, আমাৰো এয়া বাৰু এয়া গৈছেহে বনাবলে।
অ' ত কি আছে খানা কি আছে তোমালোকৰ?
আজি আমাৰ এইয়া নৰ্মেলেই বনাইছে আৰু দালি, ৰহৰ দালি বনাইছে। তেনেকে তেনেকে ভেন্দি ভাজি তেনেকে ভাত বনাব গৈছে, মানে বনাম বুলি কৈছে আৰু। বাকী তোমালোকৰ খানা নাই নাই আজি নাই আমি দুপৰীয়া খাইছিলো যে। তোমালোকৰ আজি কি আছে খানাত?
আমাৰো নিৰামিছ এনেকে।
তেনেকে ঠিকে আছে। এনেও কিমান মাছ, মাংস খাবা আজি-কালি মাছ, মাংস ব্ৰইলাৰ হে চলে আৰু খালে। খালেও মাছ-মাংস খালেও আজি-কালি ব্ৰইলাৰহে চলে। এইবোৰটো খাবই নালাগে কিন্তু আমি ব্ৰইলাৰ খাওঁ আৰু। সেইটোৱেই। ব্ৰইলাৰটো খালে আৰু জানাই কিমান বেমাৰ আদি আজি-কালি হৈ আছে। কাৰণ এতিয়া ব্ৰইলাৰ যোনটো ধৰা ধৰা মানে জন্ম পৰা সিহঁতৰ কিমান দিনৰ ভিতৰত দুই, তিনি মাহৰ ভিতৰতে কিমান বেজি বেজী মাৰি একদম অৱস্থা কেনেকুৱা কৰি দিয়ে দেখিছা ফুলাই-ফুলাই। সেইবিলাক এতিয়া হয়। সেইকাৰণে বেজি মাৰি কিমান ডাঙৰ কৰি সেইটোৱেটো। সিহঁতে এতিয়া বইলাৰৰ মানে ধৰা তুমি সিহঁতে খোজ কাঢ়িবও নোৱাৰে গৰমত। ফোপাই থাকে। খোজকাঢ়িবও নোৱাৰে ইমানে ফুলাই বেজি মাৰি দিয়ে। সেইটো হিচাপে এতিয়া সিহঁতৰ ধৰা বহুতৰ বেমাৰ-আজাৰ বিলাক সিহঁতৰ তেনেকে নহয়। ধৰা সিহঁতৰ বেমাৰ-আজাৰ বিলাক যোনে খাই ধৰা আমাৰ আমাৰ সেইবিলাক বেমাৰ-আজাৰ দেখা যায়। এই সেইবিলাকৰ কাৰণে মানে একদম। আৰু আমি ব্ৰইলা মাংসটো খাবটো নেলাগেই। সেইটোৱেটো। কিন্তু এতিয়া কি কৰিবা বেলেগ একো উপায় নাই। এতিয়া মানুহে ব্ৰইলাৰ মাংসটো এনেকুৱা কৰি পেলাইছে এতে সেইটো মানে বহুত সৰু হৈও হয়। এতিয়া চোৱাচোন লোকেল মুৰ্গী মানুহে বহুত ডাঙৰ কাৰণে খাব নিবিচাৰে।
আছে না। আচল আমি লোকেল মুৰ্গী খাব লাগে, ব্ৰইলাৰ খাব নালাগেই।
নেলাগেই। সেইটোতো হয় বাৰু।
কিন্তু আমি এতিয়া লোকেলটো খাব লাগে। কিন্তু এতিয়া লোকেলটো দামটো বেছি কাৰণে কোনো তেনেকে খাব নিবিচাৰে।
উম, কিন্তু কি ক'বা আমাৰ মানুহে আকৌ ব্ৰইলাৰটোহে বেছি ভাল পায়।
পায় সেইটোৱেটো। ব্ৰইলাৰ টো ধৰা এতিয়া কম ৰেটত পাই যায়। এতিয়া ধৰা তোমাৰ আমাৰ এইফালে এশ পঞ্চাছ টকা কেজি হিচাপে পাই আছে। এতিয়া এ এশ পঞ্চাছ টকা কেজি হিচাপে মানুহে খাব নে চাৰে চাৰিশ টকা বা পাঁচশ টকা সেইটো মানুহে খাব। তুমি নিজেই কোৱা চোন। ক'ম দামত কিনো কিন্তু মানে বেমাৰ হ'ব যে সেইটো নাভাবে। সেইটোৱেটো। বেমাৰটো মানে সিহঁতি এতিয়া ধৰিব নোৱাৰে ন। পিছত যেতিয়া বেমাৰ বিলাক হয় ধৰা লাষ্ট গুৰিটো হওঁতেটো গম পাই যে এইটো ধৰা এইটো কাৰণে হয়, মানে ধৰা ব্ৰইলাৰৰ কাৰণে এইটো বেমাৰ বিলাক হৈছে। কিমান বে দি ডাঙৰ কৰা হয়। আচলতে এইবিলাক বস্ত খাব নালাগেই। সেইটোৱেটো। এইবিলাক এতিয়া সময়ত কোনো গম নাপায় বুজিছা। এইবিলাক লাষ্টত যেতিয়া দাম বুঢ়া বয়সত ধৰা যেতিয়া ভালকে বেমাৰ ধৰিব, তেতিয়াহে চবে গম পাব যে নাই ব্ৰইলাৰটো সেইকাৰণে ইমান দিন হৈছে এতিয়াৰ পৰা নাখাও। সেই লাষ্টৰ সময়ত নাখাই পেলাইনো কিডাল কৰিব হয় নে নহয়? হয় বাৰু। প্ৰথমৰ পৰাই খাব নালাগে যদি নাখায়। মইতো বাৰু আমাৰ আজি-কালি কমাই দিছে এইবিলাক খোৱা ব্ৰইলাৰ-চ্ৰইলাৰ। ভালেই কৰিছা, ভালেই কৰিছা। মানে ইমান খাব নালাগে, কমাই লোকেল মুৰ্গীটো আৰু খাহীটো তেনেকে খোৱা হয়। কাৰণ মানে আমাৰ বেছিকে এইবিলাক নাখায় মানে। আমাৰ পাৰ, হাঁহ তেনেকে খোৱা হয়।
অ হা গম পাইছো।
উম সেইয়াই আৰু।
মানে আচলতে খাব নালাগে যিকোনো বস্তু।
অ' - অ'। বাকী নিজৰ স্বাস্থ্যৰ ওপৰতো ধৰা এতিয়া আজিকালি বহুত মানে ধ্যান দিব লাগিব। সেইটো ভাল আৰু জানা। উম। ফিজিকেল ফিট থাকিব লা যাতে আমাৰ শাৰীৰিক স্বাস্থ্যটো যাতে আমাৰ সদায় মানে ধৰা, শাৰীৰিক হওঁক বা মানসিক সঠিক হওঁক, আমাৰ স্বাস্থ্যটো যাতে সদায় মানে সঠিক হৈ থা কে আৰু ঠিক হৈ থাকে, মানে সেইটোৰ ওপৰত আমি অকমান মানে নিজকে মানে অকণ সাৱধান কৰিব লাগিব, যাতে আমাৰ ভাল ধৰা, এক্টিভিটি কৰিব পাৰোঁ আমি। ধৰা উম জিম হওঁক বা মৰ্ণিং ৱাক হওঁক, ইভিনিং ৱাক হওঁক তেনেকুৱা ধৰা। তুমি
শিকিব লাগে আমা
লাগে আমাৰ মানে ফিজিকেলটো সেইটোৱেটো যাতে আমি খোজ-চোজ কাঢ়ি হলেও নিজৰ ধৰা এ নেকুৱা নহয়, যাতে ঘপককৰে এতিয়া ধৰা, অলপ বহিব বুঢ়া বয়সত ধৰা বেমাৰে ধৰিলে
নাই, এইটো বেমাৰ সেইটো- সেইটো কাৰণে আমি আগতীয়াকে বোলে চব মৰ্ণিং ৱাক বা ৰানিং-চানিং কৰি থাকিব লাগে।
কৰি থাকিব লাগে। উম - উম। যাতে তোমাৰ ধৰা পিছলে ধৰা- ধৰা এয়া কিবা ন ব্যায়াম হওঁক বা কিবা এনেকে কিবা কৰিলা বা তুমি ধৰা খোজকে কাঢ়িলা বা দৌৰিলা বা তোমাৰ এনেকা কিবা-কিবি কৰিলা। সেইবিলাক কৰিলে মানে ধৰা জিমো কৰিব পাৰি। এইবিলাক কৰিলে মানে ধৰা আমাৰ ফিজিকেল ফি টনেছ টো বনি থাকে। আমাৰ ধৰা পিছত একোতো হেৰি নাথাকে। উম। সেইবিলাক কৰিলে ধৰা আমাৰ বেমাৰ-আজাৰো পতক্কতে আমাৰ ওচৰলৈ নাহে। নাহে - নাহে। মানে কি জানা? দেখিছা আৰু বাহিৰৰ মানুহবিলাক চাবাচোন, মানুহবিলাকক বেমাৰে নহয়। অ' সিহঁতে কিমান বুঢ়া বয়সত সিহঁতৰ ফিজিকেল দে- মানে ফিজিক কেনেকা দেখিছা? বুঢ়া বয়স মানে আমাৰ আজিকালি ত্ৰিশ-চৌত্ৰিশ পয়ত্ৰিশ বয়সৰ মানে এনেকুৱা হয়, আঠুৰ বিষত খাৰা হ'ব নোৱাৰে এনেকুৱা বিষ, হিমগ্ল' বিন হওঁক মানে থাইৰইড, এইবিলাকে গোটেই পাই অৱস্থা নোহোৱা হৈ গৈছে।
কিন্তু চাবাচোন, বাহিৰৰ মানুহবিলাক বিশ-বাইশ বছৰ লাগিলে সেয়া লাগিলে পঞ্চাছ-ষাঠি বছৰ, সিহঁতে তেতিয়াও খেলি ফুৰে।
সেইটোৱে। সিহঁতে বহুত বয়সলৈও সিহঁতে খেলি থাকে। আৰু বাহিৰৰ এনেকুৱা আছে ধৰা গৰ্ভৱতী মানুহ হওঁক বা কিবা হৈছে, সিহঁতেও মানে ধৰা একো তেনেকে নাই। সিহঁতে এক্সাৰছাইজ কৰে, পুৰা কৰে। সিহঁতে মানে বৰ ফিজিকেল ফিট থাকে। সেইটো কাৰণে সিহঁতৰ মানে পুৰা ধৰা একো বেমাৰ-আজাৰো নাপায় আৰু সিহঁতৰো চব মানে এতিয়াৰ ফ- ফিজিকেল ফিট হয় আৰু, সেইটো কাৰণে। সেইটো হয়, মানে বাহিৰৰ মানুহবিলাক চাবাচোন। হয়, চব হেল্দি বস্তু খায়। আমাৰ মানুহবিলাকে তেল-ছেল আদি কৰি চব খায়। উম, বাকি তুমি চৰকাৰী চাকৰিৰ বিষয়ে কিবা লাগিছা ন নাই, মানে চৰকাৰী চাকৰিৰ ওপৰত। ভাবি আছোঁ এতিয়া। ইন্টাৰভিউ- ছিন্টাৰভিউ দিম বুলি। ইন্টাৰভিউটো ওলালে এপ্লাই কৰিম আৰু ভাবি‌ অ' দিয়া কৰা নাই নেকি ইণ্টাৰভিউ?
হা - হা? নাই - নাই, দিয়াৰ কৰা নাই মানে এপ্লাই কৰিছোঁ। এইবাৰ দিম বুলি ভাবিছোঁ আৰু।
কৰা - কৰা, কাৰণ এতিয়া চোৱা এইবিলাক ধৰা ব্যৱসা সায়টো এতিয়া ব্যৱসায়টো আৰু বাৰু ভালেই লাভ হয় কিন্তু, সেইটো কবলে নায়াও। কিন্তু মানে তুমি ধৰা এতিয়া যোনটো এটা তোমাৰ, চৰকাৰী চাকৰিত মানে যোনটো তোমাৰ বিশ্বাস থাকে ন', তুমি চৰকাৰী চাকৰি কৰাৰ লগে - লগে তোমাৰ একো টেনশ্যন নাই মানে তুমি। তুমি মাহে - মাহে পইছা পায়ে থাকিবা, তোমাৰ লছ - ছছৰ একো প্ৰব্লেম নাই, আৰামত তুমি প্ৰত্যেক মাহে ছেলেৰি পাবাই, তুমি কামটো কৰি থাকা, দৰমহা সোমাই থাকিব, হয়নে?
উম - উম।
ব্যৱসায়টো তোমাৰ এতিয়া অলপ উঠা- নমা এনেকুৱা হৈ থাকে।
উম।
অ এইবিলাকৰ কাৰণে মানে অকমান অসুবিধা হয় সেইকাৰণে ভাল সে ব্যৱসায়ো কৰি থাকা। ব্যৱসায় কৰি থকা লগতে চৰকাৰী চাকৰিৰ কাৰণে ধৰা তুমি নিজকে ধৰা এ ফিট কৰি থোৱা যাতে তুমি ঘপক ইন্টাৰভিউ আহিলে তুমি মাৰি কোৰি মানে কিলিয়াৰ কৰিব পাৰা বা পঢ়া-শুনা হওক
উম।
এছ এছ চিৰ কাৰণে হওক বা এইবিলাক কি আৰু দৌৰা পুলিচৰ কাৰণে দৌৰি কৰি যাতে তুমি মানে পুৰা হৈ থাকা আৰু বাকী তুমি মোক এটা কথা কোৱাচোন? যি মানে ধৰা তোমাৰ এই পুলিচৰ কাৰণে হওক মানে এইবিলাকত কি কি প্ৰচেছ থাকে? কি কি কৰিব লাগে? তুমি প্ৰথম আনি থাকিব উম, আন পি ছত তুমি ধৰ চী মাৰিব লাগিব চীাৰ তোমাৰ লংক- ধৰ তোমাৰ ৰিটাৰ্ণ হব, ৰিটাৰ্ন পিছত তোৰ ভাইবা হব, ভাইবা হোৱাৰ পিছত ভাল নম্বৰ, তোমাৰ ধৰ তুম নাম আহিৰ নাম আহি গল ফিক্স নাই মানে তোমাৰ কিমান মাৰ্কচৰ ভিতৰত একজাম হয় বা কিমান পাব লাগে?
অহ তুমিতো মিনি ধৰা ম ধৰা ফিফটিবোৰ পাবই লাগিব।
ফিফটিৰ ওপৰত?
অ।
আৰু কিমানৰ ভিতৰত একজাম হয়?
অ তোমাৰ, তোৰ ধৰাচোন ওৱান টুৱেন্টি মানৰ ভিতৰত এছ এছি একজাম হৈ যায় বাৰু।
তে বাৰু। আৰু এইবিলাক যে তোমাৰ পুলিচৰ কাৰণে হওক বা হেৰি এছ এছ বি কাৰণে এইবিলাকৰ মানে তোমাৰ ধৰা যোনটো যে ওলাপ মাৰে যোনটো
অ।
সেইটো মানে কেইটাকে মাৰিব লাগে এনেই?
তোমাৰতো সেইটো চৌধটা -চৌধটা মাৰিব লাগে, উম।
চবতে মানে সকলোতে সমান নেকি?
চ সকলোতে সমান বুলিয়ে ভবাচোন।
তোমাৰ মতে মোক কোৱাচোন যে পুলিচটো বেছি তুমি ভাল পোৱা তুমি? এছ এছ বি ভাল পোৱা নে তুমি কি ভাল পোৱা?
নাই নাই, মই মই চবতে বেছি ভাল পাম পুলিচটোৱে বাৰু। অ মই মানে এইবিলাক বেলেগৰ ইমান মনটো নাই কিন্তু পুলিচৰ মনটো বেছি আছে মোৰ।
কোনটো আছে? যিহেতু তুমি অকমান এতিয়া কষ্ট কৰিব লাগিব কাৰণ ধৰা এতিয়া কষ্ট নকৰিলে এনেও ফল নাপাবা।
উ উম এইটো হয় বাৰু।
হয় বাৰু বছ সেই ফল পাবা। সেইটোয়ে অকমান কষ্ট কৰা, কৰি তুমি অকমান পঢ়া- শুনাতো অকণ মন দিয়াৰ যিহেতু ৰিটেন হবই।
উম।
তো বিলাক পঢ়ি শুনি ধৰা তুমি ৰিজাল্টটো তাতো ভাল ত সেইটো মানে ৰিজেনটো কিমান মাৰ্ক্সৰ ভিতৰত হয়?
ইৰানটো তোমাৰ ৰিটেনটো তোমাৰ সেইটো ফিফটি কিমান তোমাৰ গোটেই নম গোটেইখিন মিলাই তোমাৰ হানড্ৰেড টেন বা হানড্ৰেড থাৰটি একজাম হয় তাত তুমি ধৰ তুমি চববিলাক ফিফটিৰ পাবই লাগিব।
হয় অ সেইবিলাকত তোমাৰ ভাল ৰিজাল্ট এটা কৰিব লাগিব যিহেতু। তুমি ভালকে যেতিয়া সোমাম বুলিছা পঢ়িব কৰিব লাগিব। সেইটো নপঢ়িলেতো ক'ত হ'ব ন? পঢ়িবই লাগিব সেইটোয়ে নপঢ়লেতো আজিকালি এনেও একো নাই, শিক্ষাতো এতিয়া আমাৰ ধৰা, বহুত ইম্পৰ্টেণ্ট আমাৰ মৰা কাললৈকে শিক্ষা চলিয়ে থাকে হয় নহয়? মি শিক্ষাৰ কোনো তাই সময় সীমা নাই, তুমি যদি আজিও ক ধৰা এনেকুৱা কিছুমান- শিক্ষা এনেকুৱা হয়, বহুত ডাঙৰ -ডাঙৰ মানুহ আজিও তোমাৰ এম এ- বি এ এইবিলাক কমপ্লিট কৰি থাকে। বা তুমি সকলো সময়তে, সকলো ক্ষণতে তুমি এটা নহয় আন এটা কথা শিকিবলৈ ধৰা তোমাৰ পাই থাকা আৰু আন এটা বেলেগ কথা শিকিবলো, উম কথা তুমি ভালে কৈছা। সেইটোৱে, সেইটো কাৰণে ধৰা শিক্ষাটো লৈ থাকিব লাগে কাৰণ এতিয়া চব যেতিয়া তুমি এইবিলাকৰ কাৰণে ধৰা চব বস্তু চোৱাচোন তুমি যি এপ্লাই নকৰা যি চাক- কৰি কাৰণেই নকৰা কেলে।
উম।
তমা শি- শিক্ষাটোতো লাগিবই। ধৰা এনেকুৱা নহয় ন' এইটোত শিক্ষা নালাগে এইটোত অকল দৌৰিলে হৈ যায় মানে ধৰা চবতে তোমাৰ শি- শিক্ষাটো চাবই। অঁ শিক্ষাটো চাব‌ই। সেইটোৱে আৰু ভাবিছো মই তাকে কি হয়।
উম।
বাকী তুমি কিবা এনেকে- অ' এতিয়া অনলাইন কিবা ধৰা এনেকুৱা কিবা পাইছা নেকি? অনলাইনত ধৰা তুমি- পইচা অনলাইন চাকৰি নিচিনা যোনটো থাকে যে?
নাই নাই মই- মানে অনলাইন একো পোৱা নাই। মই মানে এনে ভাবিছিলো অনলাইনকে বেলেগ যদি জব-চব পাওঁ তোমাক ক'ম বুলি।
কম বুলি। অ‍ঁ মই ধৰা তোমাৰ দুদিন মানৰ পাছ- চাই আছো হা অনলাইনত তোমাৰ এনেকুৱা ধৰা নতুন মই বিজ্ঞাপন কেইটামান- পাইছো। তুমি ধৰা সেইটোত কি হয়। তুমি গ্ৰাফিক ডিজাইনিং বা ইউটিউব কনটেণ্ট- বা এনেকুৱা ভিডিঅ' থাকে বা তোমাৰ ধৰা ভিডিঅ' এডিটিং- ফটো এডিটিং, এনেকুৱাত মানে তুমি ধৰা পইচা লাভ কৰিব পাৰা মানে সেইবিলাক কৰি পেলাই তাৰ বিনিময়ত- তুমি পইচা ইনকাম কৰিব পাৰা। তুমি মানে কৰিব বিচাৰিবা নেকি?
সেইটো বি, কৰিব বিচাৰোঁ বাৰু মই নৰ্মেল চাকৰি এটা নোপোৱালৈকে।
লৈকে। এই তুমি এতিয়া চোৱা আজিকালি পইচাটো চব সময়তে লাগিবই।
অঁ আজি তোমাৰ চব টাইম পইচা লাগিবই।
সেইকাৰণে ধৰা তুমি আ এইবিলাক যদি- কৰা পাৰ্ট টাইম হিচাপে তুমি কিন্তু কৰিব পাৰা।
অ হ'ব পাৰি তুমি, মই তোমাৰ আছা নে কিবা কি?
মই এতিয়াতো বৰ্তমান তেনেকে কৰি আছিলো মানে মই ধৰা- এ আ, এ আই, এ আই যোনটো আৰ্টিফিচিয়েল ইণ্টেলিজেন্ঞ্চ থাকে। তাৰ লগতে মানে মই এ আইৰ লগতে মিলি, মই এইয়া কি কয় বেনাৰ এডি- বেনাৰ বনাই আছো বা লগতে মানে জড়িত হৈ পেলাই এনেকে- কিছুমান বস্তু বনাই বনাই মানে মই- বৰ্তমান চেল কৰি আছো এইবিলাক। কাৰোবাৰ দোকানৰ কাৰণে নতুন বেনাৰ বনাব লাগে।
উম উম।
তেওঁ মানে মোক টপিক কিছুমান দি দিয়ে সেই টপিকটোৰ ওপৰত মানে আমি বেনাৰ বনাও। অ বাকি- উম, সেইটোৱে কাম-কাম কৰিব আছে তুমি কৰিবা নেকি? কেনেকুৱা বা কাম আছে তোমাৰ তাত মোক কোৱাচোন যদিওহে মই পাৰো। লগাই আছা ন? অ অ লগাই আছো লগাই আছো। আমাৰ মই এটা- চোকত মানে -
পঞ্চাছ ঘৰ মানুহ আছিলে।
অ
তাত মানে মিটাৰ লগাব‌ও লাগিছিল মিটাৰ কেইটা মানে লগাব নাযানে তুমি লগাই দিব পাৰিবা নেকি।
তুমি লগাই দিয়া মানে পইচাকেইটা তুমিয়ে পালা বেলেগক নকও আৰু।
পইচাকেইটা তুমিয়ে পালা ন? নকও আৰু। অ হ'ব। হ'ব বাৰু সেইটো হ'ব। সেইটো টেনচন লব নালাগে। কিন্তু ধৰা মই লগাই দিব পাৰিম। কিন্তু এতিয়া সেইটোত ধৰা তোমাৰ চাব ডিভিজন তেজপুৰটোত পৰি যায়।
অ, অ।
এতিয়া তেজপুৰটোত ধৰা মোৰ তেনেকে এনেকে মানে ধৰা মানুহ লগাই, মই মিলাম আৰু কিবা এটা।
হুম। উ তুমি মিলা
শুনিছা? তোমাকে দিলো হয়। অ হ'ব, হ'ব। মই তেনে মই তোমাৰ মোৰ লগৰ দুজন মান আছে, যোনে মানে চাব ডিভিজন তেজপুৰটোত কাম কৰি আছে। তেওঁক মানে মই কৈ দিম।
হয়।
তেওঁক মানে কৈ দিলে তেওঁ ধৰা তোমাৰ তোমাৰ ধৰা মোৰ ঘৰটোৰ লোকেচনতটো সি মোক দি দিবা মই তেওঁক দিম বা তোমাক নম্বৰটো দিম তুমি দি দিবা।
উ।
উ, তুমি দি দিয়া লগে লগে ধৰা
উ।
তেতিয়া সিহঁতে তোমাৰ লোকেচনত গৈ পেলাই লগাই দিব পাৰিব।
উম, উম বুইছো বাৰু কথাটো। মই তুমি মোক চিঞৰ জনাবাচোন কেতিয়া কৰিব পাৰিবা নে নোৱাৰা।
নোৱাৰা। হ'ব ঠিক আছে। মই তোমাক জনাম দিয়া আৰু এইটো কি কয় তোমাক মই মই তেওঁক আজি কথা পাতিম। এতিয়া ফোন এতিয়াতো ধৰা পুৰা নটা বাজিছে ন, ফোন কৰিম তেওঁক। মোৰ যিহেতু তেওঁ বন্ধু নিচিনা। সেই কাৰণে তেওঁক ফোন কৰিম, ফোন এটা কৰি পেলাই কম। তাৰপিছত তোমাৰ তুমি কাইলৈ কেইটামান বজাত ফ্ৰী থা
উম, কাইলৈ তুমি বাৰু ৰাতি মোক ফোন কৰিবাচোন। মই কাইলৈ দিনটো বাৰু ফ্ৰিয়ে আছো।
আছো, অ হেৰি এইটো কি কয় তুমি কাইলৈ দিনটো যদি ফ্ৰী আছা মই তেওঁক পঠিয়াই দিম। তোমাৰ ধৰা এঘাৰটা, চাৰে এঘাৰটা, বাৰটামান বজাত পঠিয়াই দিম।
অ নাই, নাই। ইমান দেৰিকে নপথাবা। ইমান দেৰিকে মানে মোক দোকানৰ কাম থাকে। তুমি দছটা, চাৰে দছ টা ইমান মানত পঠাই দিবা।
অ তে মই তেওঁক কৈ দিম যে চাৰে নটা মানত ওলাই যাবলে। তেতিয়া তেওঁ ধৰা দছটা বজাত তোমাৰ ওচৰ পাই যাবগৈ। তাৰপা তুমি ধৰা সেইটো সময়ত মিলাই কৰি হেৰি কৰি ল'বা আৰু। তোমাৰ ক'ত ক'ত আছে, কি আছে তুমি দেখাই দিবা। সোনকালে পঠিয়াবা আৰু চিঞৰ হৈ জনাবা হা সেই কামটো কথা। অ, অ হ'ব, হ'ব চিৱৰটোৱে মই জনাম দিয়া। তুমি চিন্তা কৰিব নালাগে। কাইলৈ আহিবা, কাইলৈ মই চীয়ৰ তোমাক তেওঁক ফোন কৰিবলৈ মই জনামেই। তুমি একো মানে ধৰা চিন্তাই কৰিব নালাগে। হা হা? চিয়ৰ হৈ জনাবা কালি হে। অ হ'ব, হ'ব। ঠিক আছে দিয়া ন? দিয়া হ'ব দিয়া, দিয়া দিয়া অ ঠিক আছে।